হেল্ল' কি কৰি
এনে মানে বহি আছিলো আৰু স্কুলৰ কথা ভাবি আছিলোত।
অ স্কুলৰ কথা ভাবি আছিলে নেকি, মনত পৰিছে নেকি? কুলৰ কথা।
অ স্কুলৰ কথা মনত পৰিছে মানে ইমান টাইম হৈ গ'ল স্কুল এৰা। এতিয়াতো কলেজতে আছো। বাৰু সেইকাৰণে মানে স্কুলৰ কথা মনত পৰিছ
উম ঠিকে ক'লা এতিয়াটো মোৰো মনত পৰে কেতিয়াবা। অ' এতিয়াতো মই এনেই বহি আছোঁ দিয়া এ চাহ পানী খালোঁ।
অহ' অহ' মইয়ো খালোঁ ৰ'বা।
আচ্ছা, এতিয়া সেইকাৰণে ভাবি আছা আৰু স্কুলৰ কথা ন।
অ' স্কুলৰ কথা ভাবি আছোঁ।
আচ্ছা অ' এনে তোমাৰ মানে স্কুলৰ কেনেকুৱা আছিল তোমাৰ স্কুল লাইফ ক'ব পাৰিবানে?
অ' স্কুল লাইফ মানে ফুল অফ্ এনঞ্জয় আছিলে। অলপ ছেডনেচ আছিলে অলপ পানিছমেন্ট আছিলে। আৰু অলপ বহুত উত পতিয়াম মানে হয়নে তাক মানে দুষ্টমি সেইটোও আছিলে।
উম।
ছিলে আৰু তোমাৰ
অ' মোৰো সেনেকুৱাই আছিলে দিয়া বহুত এনঞ্জয় কৰিছোঁ স্কুল লাইফত। বহুত মানে ফ্ৰেণ্ডো আছে মোৰ মোৰ আৰু সদায় স্কু স্কুল গৈছিলোঁ। তুমি গৈছিলানে সদায় স্কুল?
অ' মোৰ আমাৰ এনেকুৱা হয় যে সদায় স্কুল নগলে মানে আহ হেই মানে প্ৰিন্ঞ্চিপালে খং কৰে বেছি এবচেন্ট হ'লে মানে গালি দিয়ে আৰু বহুত নোটচ বোৰৰ এৰা যায় ন তোৰ সেইকাৰণে স্কুল মানে গ'লে মানে সেই এদিন এপচেণ্ট হ'লে বহুত লচ্ হৈ যায়।
অহ' অহ'
লাগা হৈ যায়।
ঠিকেই ক'লা ইচটোৰ চবৰে স্কুলৰ সেনেকুৱাই ৰোল আছিল ন মোৰো এনেকুৱাই আছিল মই মানে নগলে আৰু এনেকুৱা মানে সদায় যাবই লাগে নহ'লে মানে পানিচমেন্ট দিছিল আমাৰ তাৰ স্কুলত বহুত ষ্ট্ৰিক্ আছিল ন। এ সদায় যাব লাগে স্কুলত সেনেকুৱা আছিল। ভাল লাগিছিল তেতিয়া উম তোমাৰ এনে স্কুলৰ লগ এতিয়াও আছে নে।
অ এটা দুটা আছে কিন্তু কনটেক্টত আছে কিন্তু কথা পতা নাযায় আৰু এনেকা। মানে আগতে যিমান কথা পাতিছিলো। বা এ কিবা কিবি কৰিছিলো একেলগত, সেনেকুৱা আছিলে টিফিন শ্বেয়াৰিং কৰিছিলো মানে। ব্ৰেক টাইমত সেনেকুৱা যে। বহুত মানে ভাল ভাল মেমৰি আছে কিন্তু এতিয়া লগ নাপাওঁ চব বস্তু এৰি গ'ল মানে।
উম ঠিকে ক'লা সেইটোতো মোৰো এনেকুৱাই হৈছিল মোৰতো এতিয়াও আছিল লগ তোমাৰ বহুত, আছে মানে এতিয়াও কথা পাতো এ আৰু তোমাৰ এ ইনষ্ট্ৰাটো কেতিয়াবা মেচেজ কৰো। আৰু তাহাঁতৰ লগত কথা পাতিয়ে থাকো এতিয়া ম ভিডিঅ' কল কৰো ভাল লাগে এতিয়াও কথা পাতিলে। আৰু তোমাৰ মানে স্কুলৰ লগ এতিয়াও মানে বৰ ভাল লাগে তোমাৰ কলেজৰ লগৰ নিচিনা নাই। ন কলেজততো চবে মানে ইমান ভালকে কথা নাপাতে। আৰু স্কুলতো বহুত মানে এতিয়াও মানে মনত পৰি লগ ধৰিলে কথা পাতে ইমান আগৰ নিচিন কথা পাতে সেইকাৰণে ভাল লাগে।
অঁ
আৰু তোমাক আৰু এনেকুৱা কিবা মেমৰি আছে নেকি তোমাৰ মানে স্কুলৰ আৰু এনে মনত পৰা। ৰা,
অ সেই কালচাৰেল মনত আছে আৰু মানে, আমি যে স্পৰ্টচ খেলো গেম সেইবোৰ তোমাৰ।
মই মই বহুত, গেমত পৰ্তিচপেত কৰিছিলোঁ আগতে আ স্কুল লাইভত, তোমাৰ যেনেকুৱা খেলা, কিবা দৌৰা, চ'ৰা সেইবোৰ, সেইবোৰত পাৰ্টিচিপেট কৰিছিলোঁ, ডাঞ্চত পাৰ্টিচিপেট কৰিছিলোঁ, তুমি কৰিছিলানে?
চেম, কৰিছিলোঁ।
আতছা। কিহত, কিহত কৰিছিলা?
মই ডান্সত কৰিছিলোঁ, তাৰপিছত তোমাৰ গেমছ হয়, কা কাবাডী, বেডমিণ্টন। তাৰপিছত সেই নোমাল যে, সেইকৰে যে, পেলাই কেনে দৌৰে এইবোৰো খেলি ছিলো আৰু বহুত ভাল লাগিছিলে।
ঠিকে ক'লা ভাল লাগে, এইটো মানে আমি আগতে কুট কুট খেলিছিলোঁ যে, কুট কুট যে, খেলিছিলে আগতে তুমি খেলিছিলা নে? সেইটো অ', সেইটো খেলিছিলোঁ। আৰু তোমাৰ পানী পাৰে সেনে খেলিছিলোঁ, বহুত অ', সেইগিটা আৰু মেজিক চেয়াৰ যে। থাকে, সেইটো, সেই টো খেলাও খেলিছিলোঁ, আগতে বৰ ভাল লাগে সেইবোৰ এতিয়াও মনত পৰে ন? তোমাৰ ভাল লাগে, এনেকুৱা এনে তোমাৰ ইস্কুলত আৰু ফেভৰেত টিচাৰ কোন আছিল?
অ', ফেভৰেট টিচাৰটো কম্পিউটাৰ মেম আছিলে। বহুত ভাল লাগিছিলে অ'। ইমান গালিয়ো না পাৰে ভালকে কথা কয়, মৰম কৰে, সেনেকুৱা টাইপ আছিলে আৰু।
আচ্ছা, মোৰো হেনেকুৱাই ফেভৰেইট টিচাৰ আছিল ইংলিছৰ এজন ছাৰ আছিল। তেওঁ বৰ ভাল আছিল মানে, তেৱু ভালকে শি শিকাইছিলে। কিবা হ'লে মানে বু-বুজাইছিলে ভালকে এক্সপ্লেইন কৰি দিছিলে। সেইকাৰণে ভাল লাগিছিল তেওঁ আৰু এনেকুৱাতো আৰু এনে আৰু আছিলনে তোমাৰ ফেভৰেইট টিচাৰ? নে এজনেই আছিল?
এ বাকী কত মানে সেইটো মেমজনীক দেখা পালে মানে মাতা যায় আৰু বহুত ভাল লাগে। মানে হেপিনেচ ফিল হয়, হেই মেম জনীক লগ পালে, বাকী কেইটাক ইমান লগ নাপায়ে, চব গালি পাৰি থাকে কিবা সেনে-নেকুৱা আগতে আছিলো কিন্তু আজিকালিতো নাই দিয়াচোন এনেকুৱা। যে মেমহতে ক'লেও একো হেৰি নাই, বেয়া নালাগ কিন্তু আগতে এনে আছে, মেমে কিবা কৈছে তে আমি কৈ থাকি ই মেমটো বহুত বেয়া। এনেকুৱা হিটলাৰ, খালী গালি পাৰি থাকে। এনেকুৱা হৈ যায় আৰু
ঠিকে ক'লা তুমি। হেনেকুৱ আগে-আগতে আমিও এনেকাই কৈছিলো দিয়া। কোনোবাই মানে আমাক এনেকা পানিচমেন্ট দিলেও মানে কৈছিলো যে এই মেমটো বেয়া আছে বুলি, এনেকুৱা কৈছিলো।
আৰু মেইন কথা হ'ল কি স্কুলত এন্ট্ৰি মানোতে-মাৰোতে মানে তোমাৰ দুটা পণী হ'ব লাগে। চোজ নিট এণ্ড ক্লিন হ'ব লাগে, প্ৰপাৰ ইউনিফৰ্ম হ'ব ল, সেইটো নাথাকিলেও বাহিৰত কৰি দিয়ে।
আমাৰতো নটাত আৰু মানে আমাৰতো মানে টাইমত ন'গলে গেটো বন্ধ কৰি দিছিলে।
অ', আৰু অলপ যদি চুলিটো সেই কৰি যোৱাতে ক'ব ইচ কি ষ্টাইল মাৰিছা তুমি, এনেকে কয়। সেনেকুৱা হৈ যায়।
উম, আমাৰো সেনেকুৱা আছিলে। আৰু তোমাৰ নেইল ত' ডাঙৰ- ডাঙৰ, দীঘল-দীঘল হ'বত দিয়া নাছিলে মানে কাট কাটি কিনে গৈছিলো সৰু থাকোতে এতিয়াতো কলেজত তোমাৰ দীঘল- দীঘল নখ হলিও একো নকয় ন?
অ, এতিয়া একো নকয় সেনেকুৱা।
হয় এতিয়া ঠিকে গলে এতিয়া
টিচাৰ বোৰ এনেকুৱা আছে আৰু লেট হলে বাহিৰত থৈ দিয়ে সেনেকা তোমালোকৰ এনেকা আছিলে নে লেট হলে বাহিৰত থৈ দিয়ে? আৰু নেইলছ - নেইলছটো পুৰা নিট এণ ক্লিন হ'ব লাগে আৰু এটা সেই আছিলে তোমালোকৰ ৰিবন যে বান্ধি যোৱাই মানে সেই কম্পালচৰি?
অ', অ', অ', অ', অহ, এইটো কম্পালচাৰী আছিলে আমাৰো।
কি কালাৰৰ ৰিবন মানে মাৰি যাব লাগে?
আমাৰ এই তোমাৰ ব্লেক আছ আছিল আৰু তোমাৰ চাটাৰডে আৰু চাটাৰডে এই ফ্ৰাইডে আৰু চাটাৰডে হোৱাইট ৰিবন।
অ, আমাৰো এনেকুৱাই কিন্তু আমাৰ ৰেট খালী থাকে। আৰু তোমাৰ চেটাৰডে তো হোৱাইট ড্ৰেছে থাক কে আৰু বুধবাৰে সেনেকুৱা। আৰু গেমছাই আৰু আমাৰ এনেকুৱা হয় যে ক্লাছ কৰি থাকিলে এনে এনেকুৱা হয় যে কেতিয়া বেল ৰিং বাঢ়ি যে আমি টিফিন খাব যাম আৰু আমি টিফিনো শ্বেয়েৰিং কৰিছ ছিলো একেলগে সেনেকুৱা।
এনেই স্কুলৰ পৰা কৰবাত বাহিৰত গৈছিলে নে ফুৰিবলে?
নাই যোৱা আজিলৈ লৈয়ে যোৱা নাই আমাৰ।
অ আমাৰ লৈ গৈছ এবাৰ ফুৰিব এনে তোমাৰ কিবা কিব পিকনিক হয় ন স্কুলৰ পৰাও লৈ যায়। কেতিয়াবা এনেকুৱা আমাৰ এবাৰ লৈ গছিলে বেছি দূৰত লৈ যোৱা নাই ওচৰতে তোমাৰ পবিতৰত লৈ গৈছিলে।
অ আমাক এনেকে লৈ য যোৱা নে মানে ক'তো ফুৰাবলে স্কুলৰ পৰা।
ভাল লাগিছিল মানে মেমহতৰ লগত গ'লে ভাল লাগে আৰু চব লগ কেইটাৰ লগ লাগ মানে চবেই মানে একেলগে হৈ যাও ন তেতিয়া ভাল লাগে আমি চব, মানে এটা বাছ ৰিজাৰ্ভ কৰিছিলে সেইটো বাছত চবে গৈছিলো। ভাল লাগিছিলে তেতিয়া এ যাই কিনে ফুৰি চুৰি আহি, বৰ ভাল লাগিছিলে আৰু সেনেকুৱাই, কলেজৰ স্কুলৰ পৰা এনেকুৱা মানে ক'ত বা লৈ গলে ভাল লাগে ন।
অ আৰু বৰষুণ দিলে এনেকুৱা হয়। স্কুল নাযাও আজি এ এনেকা কিমান ভাল পাইছিলো আগতে।
মানে স্কুলৰ আমাৰ ক্লাছ হৈ থাকোতে কেতিয়াবা মানেম ধুমুহা বতাহ আহি যায় ন পুৰা ক'লা হৈ যায়,
অ লাইট চাইট যে গুচি যায় অ কি হাল্লা কৰো তাৰপিছত মেমহতে আহি সেইকাৰণে যে গালি
উম উম উম উম হয় সেইবোৰ ভাবি কি এতিয়াও ভয় মানে
অ অ আৰু আগতে কিমান প্ৰজেক্ট দিছে চিলে এচাইনমেন্ট চামাৰ ভিকেচনৰ সেইবোৰো কৰিব লগা হৈ যায় অ
তোমাৰ কিবা কিবি বনাব দিছিলে ন এই প্ৰ ক্ৰাফ্ট বোৰ এইবোৰ ভাল লাগে এতিয়াও ভাবি কিনে কি কি কি বনাইছিলা তুমি হেনকা
মই সেই ক মানে কিবা কিবি সেই যে ক্লাউড সেইবোৰ ৰিচাইক্লিং সেইবোৰ বনাইছিলোগে আৰু ষ্টিকেৰে যে বনাব লে সেইবোৰো বনাইছিলো মই
অ আচ্ছা উম উম সেইকেইটা এতিয়াও মান ভাবি ভাল লাগে তোমাৰ
অ
ত কিবা কিবি হলে তোমাৰ কিবা ফাংচন হলে মানে ডান্স চানচ্ কৰো ন সেইবোৰ এনজয় কৰো ভাল লাগে কৰিছিলা নে তুমি কেতিয়াবা ডানস
অ মইও কৰিছিলো ৰবা সেই টিচাৰ্চ দেত
অ অ ময়ো টিচাৰ্চ ডেতে কৰিছো
অ আৰু টিচাৰ্চ দে আহিলে এনেকুৱা ন মেমহ কিবা বনাই কেনে গিফট দিয়া মানে কাৰ্ডছ বনাই হৈ যায় আৰু চিলড্ৰেন মেমহতে আমাৰ কাৰণে যে বনাই যে
ন তোমাৰ সেনেকুৱা কাৰ্ড বোৰ বনাইছিলো মই নিজে বনাই কিনে মেমঁহতক দিছিলো ভাল লাগিছিল আৰু সেইটো তোমাৰ এটা দহ চবাৰ যে গোলাপ ফুল পাই যে প্লাষ্টিকৰ সেইটো লগাইছিলো আৰু তোমাৰ তাতে মানে ডিজাইন কৰি কিনে মেমহতক গ্ৰিফ কৰি কৰিবৰ কাৰণে এইটো গ্ৰিটিং কাৰ্ড বনাই দিছিলো
অ সেইকেইটা বহুত ভাল লাগে আৰু আৰু এনেকুৱা হয় ন চিল খাই এনেকে খায় আৰু গিফ্টচ বোৰ যে দিয়ে অ কিমান ভাল লাগে ন আৰু এনে এনেকা একচাইটমেন্ট থাকে গিফ্টচ পাম বুলি কেনে কিমান হেৰি থাকে আৰু গেমছ বোৰ খেলাই আমাক চিল্ড্ৰেন ডে দিনাও মানে এনেকে ৰিংগা ৰিংগা ৰৌজেচ্ অলং দলং ইমান লকেন কি সেইবোৰো খেলিছিলোঁ কি ভাল লাগিছিলে
উম এতিয়াও ভাবি ভাল লাগে তোমাৰ বৰ ভাল লাগে ভাবি কিনে ন সেইকাৰণে তুমি আজি ক'লা সেইকাৰণে মোৰো এতিয়া মনত পৰি গ'ল তুমি সেনে মানে ভাবি আছিলা ন এতিয়া ময়ো মানে সেনেকুৱা হৈ গ'ল যে মোৰো ভাবা নিচিনা মোক ভাল লাগিছে এতিয়া
দিয়া ঠিক আছে দিয়া
অ দিয়া ঠিক আছে দিয়া ৰাখো উম ভাল লাগে দিয়া